হয়, হয়।
অঁ, মন্ত্ৰী, মিনিষ্টাৰ এতিয়াটো উন্নয়ন ক'ব গ'লে তেনেকে কৰিব লাগিব ন'? বোলে সেই বেলেগৰ পা প্ৰধানমন্ত্ৰী, মিনিষ্টাৰ আহিছে সেইবিলাক বোলে আহিছে, ৰাস্তা-ঘাট অলপ গ-গছ-গছনি, পুলি-চুলি অলপ ৰুই দিওঁ দেখুৱাবলে কাৰণে, সেইটো কামত নাহে, হয় নহয় কোৱাচোন? অঁ, তুমি ওঁ সেনে-সেনেকে কৰক। যাতে এতিয়াটো ইমানটো মানে গ আমাৰ বেলেগতো নালাগে গুৱাহাটীতে দিয়াচোন, গুৱাহাটীতো বহুত মানুহ দিয়াচোন।
হয়।
এতিয়াটো ৰাতিটো তুমি, ৰাতি তুমি, গুৱাহাটী ফুদপাথত ওলাই গ'লে তুমি চাইড মানে এ তুমি যাবলৈৱে নোৱাৰা ইমান ভিৰ, কাৰণ বহুত মান আৰু বহুত মানুহ ব্যস্ত থাকে ন', ৰাতি ওলাই আহে, বজাৰ-চজাৰ সমাৰ কৰিবলে কাৰণে। মানে, সেইকাৰণে যদি তুমি যদি সেনেকুৱা ফুথ-পাথৰ বোলাখনত যদি তুমি মানে এনেকুৱা ইলেক্ট্ৰিকেল কিবা যদি লগাই দিয়ে, প্লেটবিলাক লগাই দিয়া।
হয়।
হয় নে? তাৰপৰা ৰোমত টিও উৎপাদন হ'ল, মানুহ বিলাক সদায় খোজোঁ কাঢ়িলে।
এই তুমি, হয় হয়, তুমি এতিয়া গুৱাহাটীৰ কথা কৈছা? ছা আমাৰ দেশৰ যি ৰাজধানী আছে তাতেই তোমালোক, তোমাৰ এতিয়ালৈ সেইখিনি টেকনলজি বা ব্যৱস্থা হোৱা নাই। ত' আমাৰ গুৱাহাটীতো দূৰৰে কথা, কাৰণ আমাৰ ইয়াত তেনেকুৱা টেকনলজি তোমাৰ আহিব বলৈ হ'লে তোমাৰ আৰু তোমাৰ বিশ বছৰ মান লাগিব, কাৰণ তেনেকুৱা মানে আমাৰ দেশৰ অৰ্থনীতিৰ সিমানখিনি আগবঢ়াও নহয়, আৰু তাৰ ওপৰত আমাৰ দেশৰ অৰ্থনীতি আগত আগৰ তুলনাত ত' বহুত পিছপৰি আছে ন'?
হয়, হয়।
তুলনাত তোমাৰ কি হৈছ তে মানুহবোৰে আচলতে মানে কি, বিভিন্ন ধৰণৰ যি সজাগতা সেইবোৰ অৱলম্বন নকৰে, তেওঁলোকে, আচলতে আমাৰ দেশৰ মানে এনেকুৱা দুৰৱস্থাৰ কাৰণ তোমাৰ মই মোৰ দৃষ্টিত মই মানে ভাৱোঁ আৰু বেলেগে কি ভাৱে নেজানো, এতিয়া ভূল হ'লে বেয়াও নাপাবা বাৰু কিন্তু কিছুমান মানে এনেকুৱা সমস্যাৰ সৃষ্টি হোৱা মেই-মুখ্য কাৰণটোৱে হৈছে আমাৰ দেশৰ তোমাৰ শিক্ষা। শিক্ষাটো তোমাৰ মানে কি হৈছে, আমাৰ বিভিন্ন ধৰণৰ মানে আ তোমাৰ আজিকালি বাৰু বহুত উন্নত হৈছে, মানে তোমাৰ গাওঁ অঞ্চলত কিন্তু তোমাৰ আ-চ, চল্লিশ শতাংশ মানে তোমাৰ মানুহ এতিয়াও যিহেতু শিক্ষাৰ পৰা কিবা বঞ্চিত হ'ব হৈ আছে ন', তেওঁলোকক আচলতে শিক্ষা প্ৰদান কৰিলেহে আমাৰ দেশৰ আচলতে অৰ্থনীতিটো আমাৰ সুস্থ সৱল হৈ উঠিব।
মানে শুনাচোন এতিয়া, অ', শুনাচোন, এতিয়া জাপা মই মানে ক অ', মানে, ভিডিঅ' বিলাক চাই থাকোঁ‌ দেই, জাপান খন বহুত চাফা হপায়। তাৰপিছতে মানে তাৰ মানে সৰুৰ পৰাই মানে এটাৰ মানে, এইটো কি, নীতি নিয়মৰ মাজত শিকায় ন', মানে স্কু কুল, স্কুল, কলেজটো, মানে শিক্ষা অনুষ্ঠানটো চব নীতি-নিয়ম মানে মানি চলে। সিহঁতৰ মানে এইটো নৰ্মেল যেনেকে মানে আমি এতিয়া বসবাস
হয়।
সেইকাৰণে মানে সিহঁতে কেতিয়াও যিমানে দেৰি নহওঁক সিহঁতে গাড়ীবি লাক কেতিয়া চলাই, আমাৰ নিচ নিচিনা তেনেকে বোলে সেই মোৰ মন গ'ল মোৰ দেৰি হৈছে মই দুশ তিনিশত চলাই দিওঁ।
নহয় তোমাৰ মানে কি হয় তেনেকুৱাবোৰ মানে ৰা ৰাস্ত তাবোৰত তেওঁলোকৰ কি হয় এ ৰা কেমেৰা থাকে ন, তাত তোমাৰ যদি গতিবেগ যদি বেছ দিও হয় তা আও তাৰ তোমাৰ মানে তাৰ তোমাৰ মানে শাস্তিটো বহুত বেয়া হয়। তাত মানে তোমাৰ ফাইনটো বহুত বেছি পৰিমাণে লয় আৰু তাত মানে ফাইনটো পইচাৰে ফাইন নহয় তাত ডাইৰেক্ট তোমাৰ মানে কি হ'ব হয় তুমি জেলত যাব লাগিব নহ'লে তোমাৰ মানে উম, গাড়ী তোমাৰ যি লাইচেঞ্চ আছে লগে লগে তোমাৰ কাট খাই যাব।
তুমি এইটো এইটো বেয়া পাইছা নেকি তুমি, আমাৰো কৰক আমিও আমাৰো কৰক। আমাৰো ইমান মানে হেৰি নাইতো মানুহ মানুহৰ জীৱনৰ লগত কেতিয়াও খেলিব নালাগে হয়, তুমি তোমাৰ দেৰি হৈছে বুলি তোমাৰ দেৰি হৈছে বুলি তুমি মানে এনেকে কা'কোম মানে এনেকে অপকাৰ কৰি থাকিব নালাগে হয়নে নহয় কোৱাচোন বাৰু কথাটো?
নহয় তোমাৰ দেৰি হৈছে বুলি নহয় যান-বাহনখন তোমাৰ বনাইছে যে মানুহে তোমাৰ এঠাইৰ পৰা আন ঠাইলৈ যাব পাৰে। কিন্তু হ'ল বুলি জানো আমি যান-বাহনখনক আমি একে উৰুৱাই লৈ যাম। আচলতে সেইখনতো তেনেকে প্ৰস্তুত কৰা নাই। সেইখন তোমাৰ কি হৈছে তোমাৰ যান-বাহনখন বনাইছে তোমাৰ মানে যে মানুহে আৰামত কৰ'বাত যাব পাৰক। কিন্তু একেবাৰে যে একে স্পীডত একে চলাত পেলে তে আমি যে কাকো নুশু নোচোৱাকে একেবাৰে এফালৰ পৰা মহতিয়াই গৈ পেলাই আমি যে একেবাৰে নে যি একে সতিক আমাৰ লক্ষ্যস্থান আছে পীত হ'ব লাগিব, সেইটো কথা নহয় আচলতে বুজিছা।
আৰু যিমানে কি কৰে তাত মানে তেনেকুৱা কি কৰে মানে হয় এ গাড়ীবিলাক যে চলালে গাড়ী চলালে কেতিয়াও মানে মোবাইল ব্যৱহাৰ কৰিব মানে নোৱাৰে মানে বিশে কিবা কাৰণো নোৱাৰে মানে বুজিছা নে ৰখালৈ মানে যদি গাড়ী মোবাইল ব্যৱহাৰ কৰে তেন্তে হ'লে তুমি গাড়ীখন ৰৈ ৰ খিব লাগিব চাইডত ৰখিব লাগিব তুমি বুজিছানে আৰু সেইকাৰণে মানে তোমাৰ আৰু মানে চি চি টিভি বুলি মানে নহয় তেনেকুৱা মানে ভাল কাম কৰিছে এইটো মানে বহুত ষ্ট্ৰিক্ট কৰিছে ন? মানুহৰ মানে সেনেকুৱা কাৰণে বহুত মানুহও মানে ল'ৰা-ছোৱালী মানে বহুত মৰিছে। ৰাস্তা দি ৰাতিপুৱা খোজ কাঢ়ি থকা মানুহবিলাকনো মৰিছে চাবাচোন।
হয়।
মানে ৰাস্তা ৰাস্তাটো ৰাস্তাটো ফিৰ পাই মানে গোটেই গাড়ীখন বহুত স্পীড চলাই লৈ গুচি যায়, এইবিলাক মানে নাচায়ে।
হয়।
আৰু সেইটো বস্তুটো অলপ মানে ল'ব লাগে আৰু দিয়া। এনেকে এনেকে হ'লে অৰ্থনীতি খন মানে একো কাম নহ'ব, অৰ্থনীতি অৰ্থনীতি দুখ- এতিয়া চোৱা আমাৰ দেশত কিমান ইমান ধনী ধনী লোক বিলাক আছে চোৱাচোন। কবলে গ'লেতো আম্বানী, হয়নে? এতিয়া আম্বানীয়ে যিমানখিনি টেক্স দিয়ে, সেইটোত- হিচাপত ঠিকেই আছে, মানে কমিছেহে আমাক চাই মানে। আমাৰ নিচিনা মানুহবিলাকৰক চায়।
হয়।
কোৱা? আম্বানীয়ে যদি- এদিনত যদি পাঁচ হাজাৰ কোটি টকা মানে ইনকাম কৰে-
হয়।
আমাৰ নিচিনা আমাৰ মানুহে পাঁচশ টকা ইনকাম কৰিলে যেনিবা হাজ- জিয়া মাৰি দিয়ে, তাপিছত অঁ বাও ধৰি লোৱা পাঁচশ টক- কা মাৰিলে, যদি এইবিলাক শিক্ষক শিক্ষত্ৰী খিনিয়ে বাৰু প্ৰফেচৰ খিনি হতে মানে- অ হেৰি খিনি বান পালে।
বছৰিকে মানে মাঁহত মাহ মূৰত তোমাৰ আহ- পালে তোমাৰ পঞ্চাশৰ ওপৰতে পালে বাৰু ধৰিছো।
মাঁহত নালাগে বাৰু, মই সপ্তাহত এদিনতে হিচাপ কৰিছো ৰবা, এদিনত পালে যেনিবা- তিনি হাজাৰ টকা দেই।
হয়।
হয়, তিনি হাজাৰ টকা পালে, তাৰপিছতে- আমাৰ হাজিৰা আমাৰ খিনি বাৰু যেন পালে বাৰু পাঁচশ টকা, কিছুমান আছে বাৰু সেনেকুৱা চাকৰি- পাঁচশ টকাই পায়, পাঁচশ ছশ টকাই। তাৰপিছত অঁ- এতিয়া চোৱা, সেই পাঁচশ ছশ টকা মানুহজনে- দিনটোত কিমান টেক্স দিবলগীয়া হয়?
সেইটোয়েই।
আৰু-
তোমাৰ-
তুমি তোমাৰ যদি ৰিচাৰ্চ কৰিলে- ৰবা, তোমাৰ যদি ৰিচাৰ্জ কৰিলে তিনিশ টকা তুমি ৰিচাৰ্জ দি মানে দিব লাগিব- কিমান টকা? প্ৰাই কিমান পাৰ্চেন মানে কাটাই যায়, হয়নে? তোমাৰ দেৰ টকাত- টকা কটাই যায়, আৰু মানে কিবা- আজিকালি কিবা এইবিলাক যে চাউল দালি এইবিলাক চোন আজিকালি চব পেকেট হৈ পৰিছে ন। পেকেটত লিখা আছে হেৰি টকা ত্ৰিশ ত্ৰিশ টকা। তাৰ মাজতে সোমাই আছে পাঁচ টকা ছ টকা আমাৰ টেক্স সোমাই আছে। তুমি পেত নিচ অঁ তাকেতো, জি এছ টি সোমাই আছে। পেট্ৰল কিনিছা তুমি তিনিশ টকা, কিন্তু তাৰ মাজতে- তোমাৰ জি এছ টি বা টেক্স যি নহয় এইটো সোমাই আছে।
তুমি পেট্ৰলৰ দাম তুমি তুমি পেট্ৰল কিনিব গৈছা তুমি তিনি লিটাৰ- পেকট্ৰল কিনিব গৈছা, তোমাক পেট্ৰল দিছে তোমাক আঢ়ৈ লিটাৰ পেট্ৰল দিছে। কিন্তু দামটো তোমাৰ তি লিটাৰ পেট্ৰলেৰে ৰাখিব, কিন্তু তুমাক তেলটো কমাই দিব জানা।
হয় নেকি?
হয়, এতিয়া চাবা তেলৰ দাম যেতিয়া বাঢ়িলে আগত- তাতে আমি এশ টকাত আমি ভৰা এশ টকাত- তেল ভৰাওঁ এক লিটাৰতকে বেছি পাওঁ, আজি কালি তেওঁলোকে এশত- এটকাৰ ৰাখে একলিটাৰ নিদিয়ে নহয় এক কাৰণ একলিটাৰ এশ ছটকা আমি এশ দহ ছয় টকা এটাৰ কাৰণে সিহঁতে কিমান এম এল সিহঁতে কমাই দিয়ে।
সেই তাকেইতো মানে যদি ছয়টকাটো দি দিয়া তুমি গোটেই এক লিটাৰ পাই যাবা হয় আজিকালি কি বোলে। আজিকালি বোলে কিবা চ ওলাইছে দেই মানে তল নে কিবা এটা যে সেনেকুৱা তেলৰ নামটো মানে চুপাৰ তেল নে কিবা সেনেকুৱা নিচিনা তেল ওলাইছে।
ওলাইছে হয়
অ শুনিছা নে তুমি
শুনিছো শুনিছো
অ মই মানে এনে গাড়ীখন লব যাওঁতে এনেকে পাইছিলো মানে চুপাৰ তেল খোৱাব লাগে বোলে তাৰপিছত মানে বাজনীয়ে মানে বাজনীয়ে চলাই বাৰু মই আছিলো লগত আচ্ছা বা বাজনীয়ে কৈছে এইটো কি তেল আকৌ এইটো নতুনকে নাম শুনিছো মই সদায় ভৰাই আছো ক'ত নাই পোৱা। কৈছে সেইটো তেতিয়া সেইটো দাম বেছি কিন্তু দেই সেইটো দাম অ পাঁচ টকা নে ছয় টকাকে বেছি
হয় সেইটো মানে তোমাৰ মা গাড়ী যি মানে মাইলেজ বুলি কয় ন তোমাৰ মানে এ গতিবেগ অ সেইটো তোমাৰ মানে অকণ বেছি দিয়ে সৰহকে দিয়ে তেতিয়া তুমি অলপ মানে তুমি য'ত তুমি যাবলৈ এক লিটাৰ তেল লাগে তুমি সেইখিনি জেগাত যাবলৈ তোমাৰ আধা লিটাৰ তেলতে হৈ যায়
আচ্ছা বাৰু ঠিকে আছে সেইটো আৰু মানে এনেকে তুমি যদি এতিয়া চুমি
আৰু তোমাৰ গাড়ী ই ইঞ্জিনো গাড়ী ইঞ্জিনৰ একো প্ৰব্লেম মানে সমস্যা নাথাকে তোমাৰ মানে ভাল হৈ থাকে থাকে আৰু আৰু আজিকালি তেলত তোমাৰ কি দিয়ে তোমাৰ কিবা এটা কুঁহিয়া নে কি ৰসৰ ৰস দিয়ে বোলে শুনিছানে এই তেল ত তোমাৰ মানে কি হৈছে এ কিবা এটা কাৰণে দিয়ে ৰিফাইনি কৰোতে সময়তে দিয়ে বোলে মানে তেলটো তোমাৰ যিহেতু আমাৰ অ আমাৰ ভূপৃষ্ঠত যিহেতু তোমাৰ তেলটো তেলৰ পৰিমাণটো তোমাৰ কমি গৈছে ন সেইটো সেইটো হিচাপত মানে
অ তোমাৰ যত তোমাৰ এখন ৰাজ্যত বা এখন অ
সেইটো হিচাপত মানে তোমাৰ কি কৰিছে তেলটো তোমাৰ মানে কমাই দিয়ে দি পেলাই মানে তাত মানে ঢেৰ কিবাকিবি মিক্স কৰি পেলাই তেলটো তেতিয়া মানে আৰু বেছি মানে বছৰ চলিব আও পঞ্চাছ বছৰ থাকিব তেনেকুৱা নিচিনাই সেই তেওঁলোকে মানে এতিয়া বনাই আছে তেলটো হয় ঠিকে কৰিছে নহয় তোমাৰ। সেইটো তোমাৰ ভুল কৰিছে কাৰণ আমাৰ যি মানে দুখীয়া তেওঁলোকৰ যি ধনী শ্ৰেণী ৰাইজ আছে তেওঁলোকে চাৰি পাঁচখন গাড়ী কিনক আমাৰ একো মানে ক'বলৈ নাই কিন্তু আমাৰ দুখীয়া মানুহে বহুত ধাৰ বান কৰি পেলাই এখন গাড়ী চলাই সেইখন গাড়ী ওপৰতে ভৰসা কৰি চলি কৰি খাই ন ভাড়া চাড়া মাৰি যদি সেই গাড়ীখন যদি দুদিন মানৰ পি পিছতেই যদি ইঞ্জিন যদি বেয়া হৈ যায় কাৰণ সেই তেলটোৱে ইঞ্জিন তোমাৰ মানে বহুত পৰিমাণে ক্ষতি কৰে তোমাৰ ইঞ্জিন একদম তোমাৰ বেয়া হৈ গলে তোমাৰ পঞ্চাছ ষাঠি হাজাৰ টকা তোমাৰ এ ভৰিবই লাগিব তুমি যদি মাহৰ মূৰত যদি ইঞ্জিনটোকে ভাল কৰিব লাগে এইবাৰ ভাল কৰিলা আকৌ তেল তেলটো ভৰাবই লাগিব আাকৌ ভৰালা আকৌ বেয়া আকৌ বেয়া হ'ল আকৌ ভাল কৰিলা আকৌ বেয়া হ'ল তেনেকুৱা নিচিনাই তুমি মানে চলিব লাগিব। তোমাৰ মানে আমাৰ দুখীয়া শ্ৰেণীৰ ৰাইজৰ মানে চলিবলৈ মানে অৱস্থা একদম নোহোৱা হৈ যাব জানা
হয় নেকি, মই মানে এইটো কথা গম নাপাওঁ, তাৰপিছত এটা কাম কৰক এইবিলাক অঁ।
ত নেমান নিউজবিলাক আজিকালি অকমান চোৱা হৈছো যে, মই মানে সেইবোৰৰ কথা অলপ মানে জানা হৈছো।
অঁ নহ নহ মই সেইটো গম নাপাও দেই মই মানে বাকীখিনি চাওঁ, মানে গাড়ী বি কয় মানে মোৰ ইমান মানে নলেজ নাই দেই মোৰ মানে ইমান জ্ঞাত নহয় মই।
হয়। বিয়া কোৱা কি কৈ আছিলা বোলে।